হেল্ল'
হেল্ল'
আহ
ইয়াত অ', ইয়াত কল কৰিব পাৰে নেকি?
নকবি তেনেকে ৰ কি কৰিছ তই
এ উঠিছোহে,
তোমাৰ দেটতে অনলাইনটো কাটিম
বাকী তো কালি কলেজ কি কৰিলি। ইমান দেৰি লৈ থাকিলা
ম উ
হেল্ল'
উম।
কলিক মানে এই কলেজল তহঁতৰ?
কালি
অ',
আমাৰ এক্জামহে আছিলে।
অ-অ তমান দেৰিকে একজাম?
একজাম এটা ত্ৰিছৰ পৰা আছিলে। মই এঘণ্টাতে ওলাই
কি চাবজেক্টৰ আছিলে?
হা,
কি চাবজেক্টৰ
মোৰ হেৰি কালি হেৰি আছিলে এ ই চি।
অঁ তই এইবা কোন চেমৰ এ
মই এবাৰ হেৰি ছেকেণ্ড চেম থাৰ্ড চেম পাম
অ' বাকী কেনেকুৱা খা খবৰ তোৰ
ভাল-ভাল হেৰি অ তই তই পঢ়ি থকা নাই জানো
মই পঢ়ি হ'ল মোৰতো কেতিয়াবা গম গাইছো আজি তিন বছৰৰ কাৰ কম বি এ কমপ্লিট কৰিলো।
অ', অ'
কেইটা মোক পঢ়ি থাবলে ভাবিছিল নেকি?
নাই কিবা পঢ়িব লাগিব তাৰ কাৰণে সুধিছ
মই লাইনত ইলকটিকেল কাম কৰো
উম-উম
কেইদিন মানতে কৰিছিলে এপিদিছিয়েলত
অ'।
অ' অ'।
বাকী তই পঢ়া বাহিৰে বেলেগ কি কি কৰি আছ এক্সট্ৰা কাম।
বেলেগ কাম মানে
বেলেগ কাম একো কৰা নাই নিকি তই। ঘৰতে শুই খালি ঘৰতে শুই থাক তই
পঢ়ি আছো আকৌ।
পঢ়ি আছো ক কতো ফুৰিব কৰিব যোৱা নাই নেকি এইকেইদিন?
এইকেইদিন নাই যোৱা।
এবাৰ ক'ত গৈছিলি?
হম
ইয়াৰ আগতে ক'ত গৈছিলি বোলো।
অঁ এইয়া সেইকেইদিন হেৰিত গৈছিলোঁ আ' তেজপুৰ গৈছিলোঁ তাৰপাছত কাজিৰঙা গৈছিলোঁ।
কেইদিনমান পিছত তাৰ পিছৰ পৰা নাই যোৱা আগতো যোৱাই নাই।
ঘৰৰমানুহ লগত গৈছেনে?
হম
হা!
কি কৈছা।
ঘৰৰ মানুহ লগত গৈছিল নে অকলে গৈছিলি?
এ ঘৰ ঘৰৰ মানুহৰ
হুম
কি কি চালিব বোলো?
কি চাওঁ আৰু কাজিৰঙাত কি আছে ৰাস্তাডালে আছে আৰু বেলেগ একো নাই।
হয়, তই হেৰি উপৰত নুঠিলি নেকি হাতীৰ উপৰত।
এ নাই তাত বৰষুণ দিয়া আছে নেকি?
অ, তহঁতৰ ফালে
দিছে দিছে টানকে দিছে। অ' শুনচোন
অ'।
হ'ব দে হা মই মানে উঠিছোহে।
হ'ব দে।
উম উম।